অ হেল্ল' হেৰি আজি অ হেৰি কি কৰিছা?
এয়া মই হেম হেম পঢ়ি আছিলো কোৱা,
অ পঢ়ি আছিলা যে কিবা পৰীক্ষা চা
অ পৰীক্ষা আছে ফাইয়া মানে ষান্মাহিক শেষ শেষৰ ষান্মাহিকটো আছে মানে
অ অ কিমান তাৰিখলে অ অ পঢ়া শুনা কেনেকুৱা? চলিছে ভালকে হৈছে নে নাইিছে
উম ভাল হৈছে মানে এ বিহু কিবা কিবি কৰি ফুৰিছিলো যে ব এইবাৰ বহাগৰ বিহুতো কিমান মানে কিমান কাম আছে বহাগৰ বিহুত
অ অ পিঠা পনা বনাইছিলা পিঠা পনা বনাইছিলা
অ পিঠা পনা বনালো শেষ সেয়া কিমান দিনতে শেষ হল তিল পিঠা বনালো তাৰ পিছত ইয়াত ধূপ পিঠা বনালো তাত
অ
নাৰিকলৰ লাডু বনালো তিলৰ লাডু বনালো নাই
অ অ
এনেকেই হ'ল আৰু এ
গোটেইখিনিয়ে বনালা আৰু ন
নিমকিও বনালো দেই মই পিছত বনাইছো নিমকি টো অ নিমকি টো বনালোঁ নিমকিটো পিছত বনাইছো নিমকি আৰু লাগে যে মানে আলহী দুলহী আহি থাকে
অ অ নাই হয় বাৰু লাগে বাৰু
অ বিহু কেইদিন মানে আমাৰ এফালে এ কিবা কিবি অনুষ্ঠান কৰিছিলে যে বহুত বিহুতে বহাগৰ বিহুত কিমান মানে এটা ৰং মানে উৎসৱৰবিহুত চোন বাকী কেইটা বিহুতকে এইটো বেছি আমাৰ হেৰি হয়
হয় হয় হয় তোমালোকৰ তাত এ বিহু অনুষ্ঠান হৈছিলে ন তুমি এনে বি বিহু নাচানে নাই মুকলি বিহু মোকলি বিহুত ন
ৰবাচোন একো শুনা নাই
শুনিছানে শুনিছা নে শুনিছানে
অ অ এতিয়া শুনিছো
অ মুকলি বিহু নাচানে নাই
মুকলি বিহুকৰিছিলো এবাৰ
অ ন ছা ন
নাচিব জানা আৰু
কৰি ফো মানে এনেকুৱা টিম এটা আছে টিমত আছো মই
অ অ অ তুমি তাতে নাচিছা ন
অ মই সেয়া টিমতে আছো টিমটোতে আছো অ টিমটোতে আছো সেই মানে আমাৰ এটা গ্ৰুপ এটা আছে গ্ৰুপটোতে আছো সেই গ্ৰুপটোতে মই আছো নাচ নাচো
অ অ
পইচা অলপ পালো অলপ মানে আমাৰ এবাৰ উ গ্ৰুপটো মানে অলপ বিশ্লেষণ হৈছিলে মানে দাম ভাল হৈছিলে মানে জনাজাত হৈছিলে আৰু
অ নাই ঠিকে আছে ঠিকে আছে ঠিক আছে তেনেুৱাকে হ'ব ক'ব লাগে আচলতে হয় উ নাই বিহু বিহু সময়ত আৰু বিহু সময়ত আৰু স সেইটোয়ে ন আমাৰ প্ৰধান সেইটো ত আহ বোলে প পইচা কাৰণে নহয় আৰু পইচা কাৰে নহয় মানে হেৰি এইটো হেৰি আৰু এটা আনন্দৰ কাৰণে নাচিব মন যায় আৰু
অ সেইটো সেইটো হয় আনিত কৰো আৰু দুমাহৰ দুমাহে নাছিলো দুমাহো সদায় নানাচো দিয়াচোন ৰাতি সেইখিনি সময়ত যাওঁতে আচলতে মাৰোৱাা এঘণ্টা দুঘণ্টা মাৰ পিছত আকৌ গুচি অ আহা যায়
হয় হয় হয় তোমালোকৰ দলীয় সদস্য় কিমান আছে
আমা বাৰ জন আছে বেছি
বাৰজন অ মানে তোমাৰ তে টেলি এনেকে ইটো সিটো গাৰ্জেনো যায় কিবা খিনি গৈ পেলাই তোমালোকে মানে অ হয় চাগে বিশজন মানু বিশজন বিশজন মানুহ হয় আৰু ন
অ মানে এনে থাকে আছে কিন্তু চবতটো নাযায় সদায় মানে এনেকে কাৰোবা কিবা অসুবিধা হলে যেতিয়া ইটো সলনি সিটো যায় সেনেকে কৰে যে এটা থাকে সেইকাৰণে সৰহকে ৰাখি লৈছে
অ ন ঠিকেই আছে বাৰু সেও থাকিব লাগে হয়
উম সেইটো লাগে এইটো সেইকাৰণে ৰাখি থোৱা গৈছে এতিয়া ময়ো কোনোবা এখন নোৱাৰিলো বোলে মোৰ পেটৰ বিষ হল মোৰ গাটো বেয়া লাগিছে বা জ্বৰে উঠিলে তেতিয়া মোৰ সলনি বেলেগ ছোৱালী এজনী গল সেইকাৰণে ৰাখি থোৱা গজায়
অঁ আমাৰো তোমাৰ তেনেকুৱা হেৰি ময়ো প্ৰগ্ৰেম কৰোঁ বাৰু ম তোমাৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানবোৰ মই মোক তেনেকে আমন্ত্ৰিত কৰে দুই এটা গান গাও বাৰু ইতিমান মই ইমান কোৱা
আ আমি বিহুহে মাৰো মানে কিছুমানে যে এ বাৰে বৰণীয়া সংস্কৃতি সেইবিলাক নামাৰো
অ অ গম পাইছো গম পাইছো তোমাৰ মানে হেৰি অ গম পাইছো তোমালোকে মানে একেবাৰে অ বিহু আও মানে মুকলি বিহু আও সনেকুৱা
অ মুকলি মানে বিহুহে মাৰো বিহু বিহু বিহুতটোহে নাচো
অ গম পাইছো গম পাইছো অ তুমি এনে বিহু গোৱা নে নাই?
নাই নাই মই নাচোহে ইমান গা -ব নাজানো মই শিকি আছো এ এইবাৰ এ এবাৰ প্ৰথমতে
আচলতে এইটো এইটো শিকিব লাগে সকলোৱে জানিব লাগে কাৰণ অ অসমীয়াৰ বাপতি সাহ সাহোন ৰঙালী বিহুতো তোমাৰ সকলোৱেতো জানিবই লাগে ন এই তোমাৰ বিহু নাচাটো নাচাটো বাৰু তোমাৰ ইম্পৰ্টেণ্ট তাৰ লগতে তোমাৰ মানে হেৰি বহু জানিব লাগে তোমাৰ গোৱাটো তুমি অলপ অলপ শি শিকিবা অধ্যয়ন কৰিবা গোৱাটো
প্ৰথম সোমাইছো যে দাচিব শিকাইছে ইমান লগতে গাব নিদিয়ে শি- কাই আছে গাবতো চবে লাগিবই কাৰণ গাব গাব লাগে লাগিবই বিহুত চবে চব নাচনীয়ে গাবই গায়ে নহয়
উম উম হয় বাৰু হয় হয় অধ্যয়ন কৰিবা ভাল কথাটোৱে আ- সদায় মানুহে কি হয় অনুশীলন কৰিব লাগে তেতিয়া মানে ভাল আৰু আৰু যিহেতু আমি বিহুটো আমি নতুন প্ৰজন্মই এতিয়া বৰ্তমান আমাৰ কি হৈছে বিহুটো হেৰাই যাব লৈছে কিন্তু আমাৰ এইটো দায়িত্ব আমি কেনেকে মানে বিহুটোক ৰাখি ৰব পাৰো এ আন্তঃৰাষ্ট্ৰীয় পৰ্যায় ৰাষ্ট্ৰীয় পৰ্যায়ত কেনেকে মানে
উম সেইটো হয় অ মাজত এইটো মাজত এইটো গ্ৰিনিছ ৱৰ্ল্ড ৰেকৰ্ডত হৈছিল ন
অ হয় হয় হয় এই তোমাৰ শিতানত তোমাৰ যাজ উ হয় হয় হয় দুহেজাৰ তেইশ বৰ দুহেজাৰ তেইশ চৌবিশ বৰ তেইশ চৌবিশ বৰ্ষত তেনেকুৱাতে কিবা এটা হৈছিল এনে তোমাৰ সেইটো ভাল কথা বাৰু এইটো আমাৰ অসমৰ কাৰণে খুবেই গৌৰৱ
অ আমাক আমাক আমাক যোন কেইজনী বাই শিকাইছিল যে সেইজনি বাই মানে এনেকে গ্ৰিণিছ ৱৰ্ল্ড ৰেকৰ্ডত মানে গৈছিল যে সিহঁত বাহতে মানে পইচাও পাইছে পঁচিশ হাজাৰ টকাকে কাপোৰ কানিও দিছে আ সন্মানো কৰিছে আৰু এতিয়া মানে সি- সেইকাৰণে মানে হেৰিয়ে বেছি
উম উম সন্মানটো বহুত ডাঙৰ কথা বাৰু ৰাষ্ট্ৰীয় মধ্য-
বলে এনে কিজনীয়ে গৈছিল অ
অ অ অ অ হয় হয় হয় বাকী এতিয়া কি কৰি আছা?
হেল্ল'
বাকী এতিয়া কি কৰি আছা?
মানে বৰ দিগদাৰ হৈছে অ বৰষুণ পৰিছিল নেতৱৰ্ক টো বৰ দিগদাৰ হৈ আছে মানে
অ হ'ব দিয়া এতিয়া কি কৰি আছ বাগে দে শুনিছানে শুনিছানে শুনিছানে হেল্ল' বাকী এতিয়া কি কৰি আছা বোলো হয় হয় হয় শুনিছানে
হেল্ল'
অ যিহেতু আমি বিহুতটো ধৰি ৰাখিব লাগে ন তাৰ বাবে এ কিছুমান প্ৰচেষ্টা হাতত লব লাগে আৰু এতিয়া কি হৈছে আমাৰ বিহুটো আমাৰ সকলোৱে জানেই আমি সাত বিহু বুলি মানুহক আমি সপ্তাহত গোটেই আমাৰ বহাগ মাহটোৰ ভাল ন হয়
সাত বিহু মানে কি আমি নামতহে এনেই সাত বিহু কওঁ কিন্তু গোটেই বহাগ মাহ জেঠ মাহলৈকে বিহু পাতিয়ে আছে এতিয়াও পাতিয়ে আছে মোবাইলত দেখিয়ে আছো ভিডিঅ'
এইটো এইটো এ এইটো আচলতে বেয়া কথা কিয় কৰোনেে কাৰণ এইটো আমাৰ এ এইটো আচ আচলতে অসন্মানি কৰা হয় কাৰণ তেওঁলোকে দুটকা পইচা পোৱা লাভত কমিটিয়ে বা আমাৰ আমাৰ কিছুমান আমাৰ এনেকুৱা দলীয় মানুহ আছে যেতিয়া তেতিয়া বিহু পাতে কিন্তু আচলতে বহুত বেয়া গুণ। বা বিহু হৈছে বহাগ মাহৰ কাৰণে।
লাষ্টত যি যেতিয়াই বহাগ বহাগ বহাগী বিদায় হ'ল। সেইদিনাখনৰ পৰা নাপাতে মানুহে কিন্তু আজি কালি মানে দেখিছো পাতিয়ে থাকে। এতিয়া জেঠ মাহ কিমান দিন গ'ল। এ মানে পইছা কাৰণে বহুত
তললৈও গৈছে তাৰ উপৰিও তোমাৰ কি হৈছে,
নিজেতো তললে গৈছে বাকী চবকে লৈ গৈছে। সাংস্কৃতি মান মানে মানুহৰ লাজ- সন্মান চবকে লৈ গৈছে। মানুহে একো নভবা হৈছে মানে পইছাহে লাগে মানুহবিলাকক।
উম এৰিব হৈছে এৰিব হৈছে, এনেকুৱা এনেকুৱা পৰিৱেশটো বৰ্তমান দিনত আমাৰ অসমত তেনেকুৱা পৰিৱেশ না আচলতে। হোৱাতো কোনো নিদিষ্ট কিন্তু মানে কিছুমান আছে মানুহ ম, অ বিষয়ববীয় বোৰে এই বস্তু বস্তুটো মানে চকু নিদিয়ে, সেইবাবে বহুত পিছ পৰি গৈছে বিহুতটো।
সেইটো সেইখন সেইখন কমিটিতো বয়সৰ মানুহখিনিওটো আছে হয়। মানুহখিনি অলপ গুৰুত্ব দিব লাগে।
হয় এ, হয় এ এ আমাৰ এই বিহুৰ যি বিষয়ববীয়া। সকল আছে, তেওঁলোকৰচোন আমাৰ ইয়াৰ নতুন প্ৰজন্মৰ বিষয়ববীয়া এজনো নাই। তে আমাৰ যিমান কমিটি যিমান আছে মানুহৰ তেওঁলোকচোন চব জ্যেষ্ঠ আৰু তেওঁলোকেচোন বহুত আগৰ পৰাই বিহু পাই আছে। পাই আহিছে। কিন্তু তেওঁলোকে এইটো আচলতে মন কৰিব লাগে, এই তৌ এইটো মন কৰিব লাগে যে, তোমাৰ বিহুতো তোমাৰ বহাগ মাহৰ শেষ। গতিকে বিহুতো আমি আমি সা-সন্মানেৰে আমি বিহুতটো সামৰিব লাগে, কিন্তু তেওঁলোকে নাই। তেওঁলোকে পইচা পোৱা লোভত আৰু কিছুমান সংগীত শিল্পী আছে, তেওঁলোকে পইচা পোৱাৰ লোভত, তেওঁলোকে বিহু অনুষ্ঠান বোৰ ৰাতি-ৰাতি কৰি ফুৰে। কিন্তু এইটো বহুত বেয়া প্ৰভাৱ এটা পৰে আমাৰ বিহুটোৰ ওপৰত।
বেছি আজিকালি দেখিছে মাজত এক্সিডেণ্ট এটা অ', মাজতে বেছি ডাঙৰ এক্সিডেণ্ট এটা হোৱা নাছিলেনে? হৈছিলে। ছোৱালীজনী যে
অ', হয়, হয়। হয়। ছোৱালীজনী ঢুকাইছিলে। অ', অ'। তেনেকেই, তেনেকুৱাই বিহু আচলতে, বিহুতো আচলতে কেনেকুৱা বিহু হৈছে
কৰি চাব লাগে। আমিতো বহু ৰাতি কোনোবাদিনাখনটো মানে তিনিটামান বাজিলে হে মাৰি আহিব পৰা হয়। এপিনে তেতিয়া সেই ৰৈ-ৰৈ থাকিব লগীয়া হয়, কিমান দেৰিকে আৰম্ভ কৰে এঘাৰটা বজিত আৰম্ভ কৰে, এঘাৰতা বাজিত মাৰে, যদি প্ৰত্যেকটো উম গ্ৰূপটোৱে যদি প্ৰত্যেকটো দল যদি মানে যদি উম এঘন্টা দেৰ ঘন্টাকে মাৰে বাৰবনিয়া সংস্কৃতিটোতো কমে বেছিয়ে সময় লাগি যায় দেচোন।
হয়, হয়।
সেইটোতো এনেো দিগদাৰ হবই।
হয়! হয়!
যদি ছয় সাত এটা দলো মাতে দেৰ ঘণ্টাকে দিয়াচোন দেৰ ঘণ্টা তাকেই, কিমান দেৰি হ'ব সেইকাৰণে অলপ নিজে চাব লাগে এনেকে যাতে পিছত দল টো যাতে আঘাত একো নহয় অশান্তি নয় এইটো লক্ষ্য কৰিব লাগে আৰু। কৰিবা তুমি মই ক ব এতিয়া